অ, কি কৰি
এয়া এনেই আছো তুমি কি কৰিছা?
অ', অ', মই কাম বন কৰি মেলি এ এনে বহি আছো ফেনৰ তলতে।
অ', অ',
ফোন টো চাৰ্জে হোৱা নাই ৰাতিপুৱা চাৰ্জ দি আছো কাৰেণ্টটোয়ে নাই ইমান অহা যোৱা কৰি আছে আজি কাৰেণ্টটো। কালি ৰাতি মানে চাৰ্জ দিবলে নহলে ৰাতিপুৱাতে দিয়া। কালি দ চাৰজে নিদিলো তেনেকেই থাকিলে।
মাৰৰ ফালে কাৰেণ্ট আছে বাৰু মই এনেই বহি আছো।
অ, মোৰো আমাৰো এতিয়া কাৰেণ্টটো আহিলে এতিয়া এই চাৰজাৰাত চাৰ্জাৰডাল লগাবলৈ বহি আছে হেৰি বোলে পথাৰে গৈছিলা নে?
পথাৰলৈ নাই যোৱা পথাৰ বোকা নাই দিয়া।
অ', অ', ফিল্ডলৈ গৈছিলা নি আজি?
ফিল্ডলে গৈছিলো অ, আজি হেৰি তোমাক মই যে ফোন মাৰিছিলো ৰাতিপুৱা।
অ',
অ, নে ৰাতিপুৱা কথাটো নকলো আৰু। ইমান তোমাৰ সপোনত দেখিছো আজি। অ, সপোনত দেখিছো তাৰপা মানে বহুত ভয়ানক কান্দি গ'লোগে মই।
হে?
মানে আমাৰ ফিল্ডত হেনো ডাঙৰ কে পুখুৰী এটা খানা আছে মাজত টে মানে
অ',
তাৰ পিছত তাত হেনো তুমি এনেকেও পৰি আছা।
অ',
তাৰ মই ইমান ফেকুৰি-ফেকুৰি কান্দিছো হেনো তাৰপৰা মাহতে ক'ম নাবা ফেনখন হাৱাটো বেছি হৈ আছিলে যেৰ সহাই থাকে যে।
অ ',
তাৰপা ইমান ফেকুৰি - ফেকুৰি কান্দিছো সাৰ পাই গলো ত মানে তাৰ পিছত লগা লগ তোমালে ফোন মাৰিছো।
অ, সেই ৰাতিপুৱাবোৰ সময়তে মানে।
অ, সেই কণতে।
অ',
তেও ইমান একদম কান্দি গৈছেগে না আহি পেলাই বজনীক কৈছোহি।
অ',
তাৰপৰা আমাৰ বাক কলো বাই কৈছে সেই এনেকে বোলে জুইৰ আগত বোলে কৈ দিব লাগে কথা খিনি বোলে। তেনেকে কৈছে তাই।
ভয়ানক সপোন দেখি গৈছা। এইফালে গলা নে এইফালিয়ে গলাহি নে?
অ, তোমালোকৰ ভালেদি গৈছে।
অ' অ' মই টোপনি জালতে কিনো গালো জানো কালি ৰাতি অকমান শুৱাও দেৰি হ'ল
অ',
টোপনি জালতে কিনো ক'লো আউ মই বুজিয়ে নাপালে
অ', অলপ পিছলে মই কি কি কলা নুশুনিলো অ' হ'ব দিয়া বুলি কৈ শুই থাক অ' কাটি দিলো আৰু ৰাতিপুৱা কালৈ ফোন কৰে? ডাইৰেক্ট তোমালৈহে ফোন কৰিছো।
অ', অ', সেই বুলি কৈছো। ই মই সেই কোৱাতে এই উঠাই নাই বুলি কৈছিল নেকি? এনেই জ্ঞানটো অহা হলে উঠিলে চাগে আবেলি আহি
অ', আবেলি যাম অ' হেল্ল' অ', আবেলি যাম অ', অ' যাম
আজি কি বাৰ আজি মংগ, বুধ, বৃহস্পতি, শুক্ৰবাৰ মানে আমি হৰিটো দৌৰিমগে নি
অ', পাৰি
ন
অ' পাৰিতো এই অ-ল- ৰাস্তাত ন
অ',
এহঁতক চবকে কৈ চাব লাগিব এহঁতিকেইজনীও অহা নাই পথাৰৰ পৰা আজৰি হোৱাই নাই চাগে
অ' অ' এ পানী বটল চানী বটল কেনেকে লৈ লম বাৰু এতিয়া
এটা বেগ এটা লৈ ল'ম পিঠিত খুব কম বস্তু মানে ধৰা আমি যেনেকে টায়াৰ লৈ দৌৰো ন
অ',
অ' টায়াৰ লৈ যেনেকে দৌৰো সেই তেনেকে নহয় -হয় আৰু যেনিবা তাতকে কম ওজন কম ওজন থকা এনেকে ল ল'লো আৰু বেগ ছেগ কিবা কিবি ললো
অ', বেগ
তাৰপিছত তাত তাত মানে খোৱা বস্তু কিবা সৰু সৰু আৰু কিবা এ লৈ ললে হ'ল কল হওক কিবা হওক কল বাৰু নাই খোৱা বস্তু বস্তু নহ'লেও পানী কণ লাগিব পানী কণ লৈ যাব লাগিব
পানী বটল লাগিব পানী বটলে কাপোৰ এখনে লাগিব
উম
তাকেহে
ইমান কিবা কিবি লাগিছে গা টো
উম শুকুৰবাৰ মানলে যাবা নে তাৰ আগতে যাবা
শুক্ৰবাৰ মানলেহে যাম মোৰ চায়িদিন
অ', অ'
হেৰিয়ে নো বোলে অ' কিবা কিবি লাগিছে একদম
উম মই আজি সি ভাত খোৱাই নাই
মও খোৱা নাই এতিয়ালেকে মও খোৱা নাই এতিয়ালেকে
অ' মানে কঁঠাল খালো বতৰৰ ফল বোলে বতৰতে খাব লাগে খাবও মন গৈ আছিলে
উম
তাপা কঠাল খালো এতিয়া ফেনৰ তলত বহি আছো
অ',
গৰমত ফুলনিলে জানো চাই লওঁ
মোৰ স্কুটিতে যাম বাৰু মানে ধৰিলোৱা দহটামান বজাত গলো তাৰ পিছত দেৰটামান বজালৈ পায়ে যামহি তুমিয়ে মই
কোন কোন যাবা অ', অ', অ' তেনেকে অ' অ অ তেনেকে হলে যাব পাৰি বাও।
দচটা মান বজাত যাম দে ম বজালে পামহি চাৰে বাৰটামান এটামান বজালে ভাগিয়ে যায় নহয়
উম।
উম। স্কুটিতে জাম আও।
উম।
হুহ হুহ
ভাত কিহে বনাইছিলে মায়ে।
ভাত মায়ে মানে। বনাই পেলাই পঠালো। সোনকালে এ আহি পেলাই গা ধুই সোমাইছে এতিয়া কালি দেউতাই ভালে বনালে। সকে ভাজিবলৈ লৈ।
অঁ অঁ
ৰ'দটো আজি দেখিছা নে কেনেকে ওলাইছে একদম কালিৰ বতৰটো একদম থাৰ ফাৰ বতৰ আমাৰ। দি থোৱা আছে এ বিঘা।
অ ভাল দিছে।
কালি কালি অকমান ৰুলে তাৰপিছত ৰুবলে মানে নাই যোৱা মই ভৰি এটাত দুখ পছো এতিয়া ভাল পাইছো এতিয়া আবেলি যাবলৈ সেয়াহে টিউশন আছে। ফিল্ডলৈও অকমান যাম বুলি ভাবিছো ৰাতিপুৱাই হ'লে পাৰি আৰু
উম।
এ আৰু এজনী মানুহ পথাৰ লাগিলে এজনী মানুহ ঘৰত লাগিব লাগেই যে।
উ নহ'লে কাম হেৰি নহয়।
অ সেইটোৱেই আৰু। মাহঁতে সলনা সলনিকে ৰুইছে যে আৰু পাঁচজনী মানুহ যদি পথাৰত থাকে ঘৰত ঘৰপাও যদি গোটেইদিন গুচি যাওঁ। চাহ তাহ কণ কোনে দিব আকৌ।
অ সেইটোও হয়।
বেলেগ নাইও যে। তেনেকুৱা হয়। প্ৰচেচিঙত কিমান। প্ৰচেচিঙত কিমান।
কিহৰ প্ৰছেচিং।
ইয়াৰ প্ৰচেচিং অঁ।
ইয়াৰ টু হাণ্ড্ৰেড হৈ আছে।
অঁ অঁ
তোমাৰ।
থাৰ্টিন।
অ অ
অ তাকেহে ইমান কিবা কিবি লাগিছে আমাৰ আমিনো কি কৰিছো বেলেগ। বেলেগ বুৰে ইমান কষ্ট কৰি আছো ন আজি চাৰি পাঁচ বছৰ। আমি সেইবোৰৰ তুলনাত একোৱে কোৱা নাই হয় নাই কোৱাচোন।
উম আজি সেই দাদা এজনে কৈছে অ তো আজি মানে মই হেৰি উ দৌৰি থাকোতে বাজনী মই দৌৰি আছিলো তাৰ। ত দাদাহঁতে ৰখিলে আৰু সিহতি দৌৰি হোৱাৰ পিছত তাৰ পৰা খোজকাঢ়ি থাকোতে। কৈছে আৰু হেৰি। বোলে ডিচষ্টেঞ্চ বেছি হৈ গৈছে বোলে অলপ স্পীডত পিক আপ দিয়া বোলে এনেকে কৈছে মোক আৰু।
উম।
তাৰ মানে যিটো ল'ৰা মানে ৰাতিপুৱা সময়ত মাত বোল কৰিবলে পাৰে কিন্তু আবেলি মাত বোল কৰিব নোৱাৰে কাৰণ এই আকৌ জোকাই নহয় জানো ল'ৰাবিলাক বেছি থাকে আবেলি।
অ
এহতে জোকায়ে মানে কিবা কিবি সেইকাৰণে নামাতে মানে।
অ।
বা জনীকো মাতে ৰাতিপুৱা হলে মাতে চবেই মাতে। কিন্তু আবেলি হ'লে মাতিবলে বৰ এটা হেৰি নকৰে সিহঁতে। বেলেগৰ ফিল্ড বিলাকত চাব আহো ইমান মিলা প্ৰীতি হম হম।
উম দেখিছ সেই দাদা ডাঙৰ দাদাজন নেকি? ডাঙৰ দাদাজনে আছে।
হেৰি নহয় নাই কোৱা সেইজন বেলেগ
এই যে সিদিনাখন যে কৈছিলে হেৰি বুলিহে জন।
অ জানো
হা
এই যে হেৰি ভৰিকেইটা মানে বেলেগ ষ্টাইলত দৰে যে বহুত লাহে লাহে যোৱাৰ গতে লাগে যে কোবা কোবিকে যোৱাৰ গতে লাগে যে।
এই দেউৰী দাদাজন নি?
নহয় নহয়।
কোন ফালৰ বাও।
জানো কোন ফালৰতো নাজানো।
চাপকে নেকি?
অ চাপৰ ইমান চাপৰ নহয় ইমান সৰু নহয়।
পৰশ দানে কোন নো
নহয় নহয় বিশ্ব বুলি যে কয় যে।
বিশ্ব দা বিশ্ব নামে এতিয়া কুঞ্জন কুনজনা এতিয়া
অ।
অ দাদাজনে কৈছে। মানে সেই বা জনীৰ লগত ডিচেঞ্চটো এই বা লগত ডিচেঞ্চ টো কথা কৈছে নে
অ মোৰ ডিচষ্টেঞ্চটো বাঢ়ি বেছি হৈ গৈছে যে সেইটোকে কৈছে।
তাই স্পীডটো সেই ওলাব ন।
এ তাই আহি গ'ল অ।
এ তাই আৰু বহুত দিনৰ পৰা দৰি থকা নহয় জানোঁ। তাই একৈশ চনৰ তাই একৈশ চনৰ পৰা উম তাই একৈশ চনৰ পৰা দৌৰি থকা অ
অ সেইটো
আমি একৈশ চনৰ মেট্টিকে দিয়া নাই।
উম এইবছৰৰ পৰা দৌৰিব লৈছো হে।
উম মইতো মই ডিচেম্বৰৰ পৰা মইতো ৰেগুলাৰলি যোৱাই নাই।
উম।
হা বাতিয়ানা যোৱা স্পীডত কাম কৰিব লাগিব কি হ'ব আও।
উম, যি হ'ব দেখা যাব।
সেই তেজিৰি হব দেখা যাব মানুহে আৰু পঢ়া শুনাই ক এই হ'ব কিবা এটা মই ভগৱানকহে খাতিম আৰু কি আৰু
উম। মইতো এতিয়া পঢ়া শুনা - মইতো এতিয়া পঢ়া শুনা হোৱা নাই। উম,
উম, মতুন কৰাই মইতো একোৱে নাজানো আৰু তাই এতিয়া বয়সো যাবহে নাই তাই কম চবিশ বছৰমান হ'ল ন।
তাই চৌব্ববিশ বছৰ মান হ'ল চাগে ন। কাৰণ তেইছ বছৰ মানুহৰ বি এ পাছ আ
উম উম হল চাগ-
উম, জেনেৰেলত পচিছ বছৰলৈকেহে।
অ, সেইটো
আমাৰ এতিয়া একৈশ বছৰ হ'বহে মোৰ ডিচেম্বৰত।
অ', মোৰতো বাৰু ঊনৈছ চলিছে।
মই আজি-মই আজি ক'ত যে মই আজি ইনষ্টাত এটা মানে হেৰি দেখিছিলো দেই মানে মানুহ এজনে কৈছে আৰু গছৰ পলিয়াত সৰু হৈ যে থাকে মানে উঘালি পেলাই পেলাই দিব পাৰি। কিন্তু ডাঙৰ গছ এজোপা উঘালি পেলাই পেলাব নোৱাৰি হয় নাই কিন্তু গছৰ পুলিটো বহুত কম সময়ৰ ভিতৰতে সিমান কন হৈছে কিন্তু সেই ডাঙৰ গছজোপা হবলৈ বহুত সময় লাগিছে। কমেও পোন্ধৰ বছৰত এজোপা মানে পাক্কা গছ হয়গৈ হয় নাই কোৱা? মানে সেইটোয়ে মানুহক অলপমান চাকচেচ হ'বলে মানে আৰু মানুহক অলপমান মানে দৃহ মানে স্থিৰ হবলৈ টাইম লাগিব। সেইটোৱে মানুহক টাইম লাগিব সেইটোৱে আমাৰ টাইমতটো হোৱা নাই সেইটোৱে। মই বেলেগ কাৰোবাক দেখি ছোৱালী হ'ল বুলিয়ে বা ল'ৰা হ'ল বুলিয়েটো তেলায় চিল কৰা কিবা কথা নাই সহেতু টাইম লৈছে আমাকো সেইটো টাইম লাগিব। এতিয়া সিহতক সেহতো এতিয়া এইটোতে ফকাচ কৰিছে পঢ়া শুনা বা কিবা কিবি মানে বেলেগ ভা শনা মানে এনেই কলেজলে যোৱা মেলা বা অ, সেইটোয়ে। সেইয়টো বেলেগ ইনষ্টিটিউটৰ লগত তেনেকে একো সিহতৰ খেল নাই আমাৰ এতিয়া আজি তোৰ লগত ৰিলেটেড হৈ আছে সেইটোত কিবা এটা ভেকেচন মানে কিবা এটা আহিছে তালৈ যাবলগীয়া হৈছে।